অ শুনিছা
কোৱা
উম অ গ'ল আও
উম
কি কৰি আছিলা তুমি
গোটৰ কাম কৰিছো দিয়া আজি দহটামান বজাৰ পৰা দহ তাৰিখে লাষ্ট দিছে যে
আহ
সেয়া তাকে কৰি পেললে মানুহ বিলাক আহি আছে কৰি আছো এতিয়া অকণ
মই এই গৰমৰ বন্ধৰ ভিতৰতে একাউন্টটো খুলি লব লাগিব
অ আহিবা আকৌ কৰিবা নতুন মেম্বাৰ নতুন মেম্বাৰ ভৰাব দিব এতিয়া উম দিব মানে নতুন মেম্বাৰ এতিয়া গোটত ভৰোৱা হেই টো মানে খুলি দিব আৰু লিংটো মানে
উম সেইটো খুলি দিলে কি পঁচিছ হাজাৰটো হেৰি হ'ব নেকি
নহয় নহয় পঁচিছাৰ প্ৰায় পঞ্চাশহে পাবা আকৌ পঁচিছ নাই পাবা
উম
পঞ্চাশ টুহে পাবা বাৰু এই এনে আগতে লোন চোন পাবা দিয়া সোমাই থাকিলে উম নাই হে এতিয়া সোমোৱা মানে এই বহুত আগতে সোমোৱা মানুহো পোৱা নাই নহয় এতিয়া বহুত কেইটা সিহঁতৰ ভেৰিফাই কৰিব লাগে ন সেইকেইটা ভেৰিফাই প্ৰথমৰ পৰা হব লাগিব হৈ গল আধা আধি কেতিয়াবাই
আহ
উম শেষে হ'লহি এতিয়া কৰি কিমানটা ভেৰিফাই কৰিব লাগে আকৌ ভেৰিফাই ৰেস্টেচন ধেই কৰি থাকিব লাগে
উম এনে এয়া বেংকৰ পইচাটো কিমান আছিলে কলে জানো
কিমান আছিলে এবাৰ পইচাচোন গোটত জমাই দিব নগ'লে আমাৰ পইচাই নুঠিলে নগলে নহয় এইবাৰ জমা দিবলৈ এই বেছি নাই দিয়া হেৰি মানকে পৰিব চাগে পাঁচশ ছয়শ মানকে পৰি়ব চাগে জনে পটি আমাৰ ইমান একাউণ্ট জমা ন
আৰু এয়া হেইয়াত জমাটো কিমান আছিলে সেইটো
উম দুহেজাৰ কাচা কাচি মান হ'লেহে সোমাব পাৰিব নতুন টোৱে অ অ আগৰ খিনি ধৰা নাই আগৰ খিনি ধৰা নাই
অ উম
হ'ব কিবা এটা মকামিলা কৰি পেলাই সোমাই ল'ম আৰু ইমান ধৰা ধৰি কৰি মই হেৰি কৰি দিলে মানুহখিনি ইমান ধৰা থৰি কৰি নাথাকে ম বুজা কৰি দিলা অ এনে হেৰি সঞ্চয় দি থাকিব লাগিব সত্তৰ হাৰ বিশ টকাকে তোলো
উম নহয় নহ এই সোতৰশতো ধৰা সোতৰশটো কমাই দিলো পিছত আকৌ হিচাপটো উল্টা পোল্টা হব নহয়
অ নহয় সেইটো তুমি সোমওঁতে দি লয় ব বুলিলে সোমাব পাৰিবা
উ
উ সেইটো জইন ফিজ মানে আমি গোটটো চলাই আছো যে সেইটো মানে হেৰিতটো তুমি তেতিয়াহে সেইটো হিচাপত হব মিলিবগে ন প্ৰথম যেতিয়া মই অ অ সেইটো সমানে পোৱা যাব এতিয়া মই সোমাওতে মই সোমাওতে চৈধ্যশ নে কিমান দি সোমাইছো
উম তাকে মই যদি ধৰা এতিয়া সম্পূৰ্ণকে নিদিওঁ পিছত সেই ভগাওতে এটা মোৰ ভাগত কম
অ কমকে পৰিব নহলে কেতিয়াবা ভগালে তাৰ পৰাই কাটি থৈ দিব তেনেক ক সেইটো কাৰণে দি বোলে সোমোৱাই ভাল আৰু ন
উ উ
ভেজাল ৰখাতকে
সেইটোৱে হিচাপটো কৰিবলৈও তেতিয়া সুবিধা হয়
উম মানে কি এইবাৰ আমাৰ মানুহ খিনি খেতি বাতি ধান চান দাম কমা বুলি একেবাৰে এইবাৰ গোটৰ কিস্তি জমাই নিদিলে বুজিছা নে আমি দিলো এ হাজাৰ হাজাৰ তিনজনী চাৰিজনী মানে দিলে যদি দহ হাজাৰ টকা এটাও নাযায় হা চ লাখ সেইটো খঙতে নিদিলেগে জমা তাৰ পিছত এয়া অহা মাহত এইটো মাহত নতুনকে সোনকালে দিম বুলি মানুহখিনি দুহাজাৰকে উঠাইছে এবাৰ এতিয়া দিব গ'লে চেক কৰিব পাৰিব আৰু বেংকত ইমান পইচা নাই আমাৰ গোটৰ খালি আমি কিস্তি কেইটা মাৰি থাকো আৰু
হাতে হাতে লৈ থাকে মানে আৰু
হাতে হাতে হেৰি পঞ্চয় কোনোবাই হেৰি ল'ব পাৰে সুদত লব পাৰে আৰু কেতিয়াবা সৰহকে হলেকে বেকত থোৱা আগতে বেংকত থোৱা আছিলো এতিয়া মানুহে সুত বিচাৰে দিয়ে দিওঁ অ অ সুুদলে এ গোটত দুটকাই আৰু
ঠিকে আছে চবেই ল'ব পাৰে তেতিয়া
অ পাৰে গোটৰ মাজতেনো কি পাঁচ টকা দিম উ বাহিৰত হলে পাঁচ টকা দিয়া যায়। মালহ আজিকালি বেছি সোত নহ নহয় হেৰি যে এতিয়া বেছি সোধ খালে আকৌ চৰকাৰ মতে দণ্ডনীয় অনা সেইকাৰণে আমি ইমান নাখাও।
এ দুটকা তিন টকাটোয়ে ঠিক আছে আৰু।
অ', সেইটোৱে দুটকাকে লৈ থাকো
উম,
বেছি নহয় আমি এতিয়া দুটকাকে আগতে লৈ থকা দুটকাকে দি থাকো তেনেকুৱা আৰু।
উম, সেইটোৱে ঠিক আছে।
উম, কৰিলোঁ দিয়া আজি এই পাছ চাৰিটা পাঁচটা মান কৰিলোঁ।
অ',
যে চল্লিশটা মান কৰিব লাগিব মোৰ অসুস্থৰ কাৰণে কৰিব পৰা নাছিলোঁ আজি পৰা লাগিছো নহয়।
কিবা দিয়ে নে তোমাক এয়া কৰাৰ নামত?
লৈছো মেম্বাৰ ৱাইজ।
অ', অ',
উম, নহ'লে আকৌ কোনে কৰিব নো ইয়াত? ত' খৰচ হয় নাই ঘূৰাই ল'ব লাগে। ন' নেটৱৰ্ক হলেহে কাম কৰিব পাৰো এতিয়া মই ৰাতিপুৱাই ভৰাই ললো। থাৰ্টি নাইন এটা মানে তোমাৰ আ, এখনে কৰা স্কনিং কৰে ফটো এখন মাৰিব লাগে আৰু এক্সা চেল্ফি এখন মাৰিব লাগে আকৌ গোট পুৰাবলৈ দিব লাগে।
উম,
দীঘলীয়া প্ৰচেজ যে, সেইটো কাৰণে ল'বই লাগিব উপায় নাই আৰু।
উম, উম,
উম, বাকী কোৱা সকামো খা খবৰ কোৱাচোন কেনেকুৱা কি ৰাতিপুৱাৰ পৰা?
নে কি যিটো গৰম পৰিছে
হেৰি,
তাৰপিছতে প্ৰসাদ দিলে জলপানৰ ব্যৱস্থাও কৰিছিলে। ভাত খোৱালে
ভাত খোৱালে
উম, ভাত খুৱাইছে নাই নাই মাছ ভাত।
কিহৰ মাছ হয়, শংকৰ শংকৰ নহয় জানো? বামুণ লগাই নেকি?
উম, বামুণ মানে কি এতিয়া বছৰেকীয়া সকামত নলগাই এনে মানুহ ঢুকোৱা সময়ত লগাই।
হেল্ল অ, আমাৰ বামুনিয়া দিয়া তোমাৰ লোকৰ চুলি কাতে মানুহ মাৰিলে? নাই নাকাতে ইয়াত আৰু শংকৰ শংকৰ আছে। অ', আমাৰ লগত একেই আ, বামুনিয়া আকৌ। অ', মা মা ঘৰটো বামুণৰ কাম বামুণৰ দাৰাই কৰে ইয়াতো বামুণৰে
অ',
শংকৰ শংকৰ নহয় নহয় আমাৰ
উম, মই ইয়াত চলি থকা যে তাত দিগদাৰে লাগে অলপ।
ইয়াত সংঘ সংঘৰ নেকি ন তোমালোকৰ?
উম, নামকীৰ্তনীয়া অ',
অ', পূজাৰ বা হঁতৰ নিচিনা নহয় জানো?
সিহঁতো তোমাৰ মাছ মাংস খাবই নোৱাৰি।
নাই, নাই, নাই।
পাৰে, ইহঁতে পাৰে। অ', ইহঁতে পাৰে।
অ' এই তেনেকুৱাই ভাল অ'।
উম, তো বিয়াত এতিয়া ধৰা, বিয়া আমাৰ বিয়াত যে, আমাৰ বিয়াখনত মাছ-মাংস চলিছে নহয়!
চলিছে নেকি? অ' অ' ভালে।
উম, সেই পূজাবাহঁতৰহে নোৱাৰে। পূজাবাহঁতৰ নোৱাৰে আকৌ এই মুকেশহঁতৰ নোৱাৰে।
নোৱাৰে, নোৱাৰে।
উম।
দিগদাৰ লাগে সেইবিলাক নিয়ম।
এ বেছি হ'লে ভাল নালাগে ন'?
অভাৰ কৰে। এখন মানুহে বছৰৰ মূৰত এখন এখন বিয়া হয়, তাতো যদি আলহী-দুলহী ভালদৰে খুৱাই খুৱাই পঠাই যদি সন্তুষ্ট কৰিব নোৱাৰে, কিনো আৰু ভাল ন'?
উম।
বিহুৱে- সংক্ৰান্তি এগচি বন্তি জ্বলাব নোৱাৰে।
নোৱাৰে, উম।
কিনো নিয়ম, ধৰা-ধৰি, সেইবিলাকো দণ্ড ভৰিব লাগিব।
উম। মই এতিয়া, হেৰি ডালি বনালে। ডালি, ভাজি তোমাৰ তাৰ পিছতে পটল। ফ্ৰাই, তাৰ পিছত মাছ, তাৰপিছত চাটনী, পাপৰ, অ' বিলাহী, ঔটেঙা দুইটাই দিছে।
অ' ঔটেঙা দিছে ন'? ঔটেঙা দিছে যদি পেটৰ-পেটৰ ক্ষতি নকৰে দিয়া গৰম যদিও।
নকৰে, নকৰে হয়। অ', ভকতে বনায়। উম। সেইয়া তোমাৰ, সেইখিনি কৰিছে। একদম মা-মছলা বেছি ইউজ কৰি বনোৱা নাই আৰু। ইমান গৰম নহ'লে! উম।
ইটো গৰমত মা-মছলা খাব নোৱাৰি।
সেইটোৱে।
ক্ষতি কৰিব। এতিয়া ৰাইজ গ'ল আৰু ঘৰলে?
গ'ল, গ'ল। ৰাইজো গ'ল আকৌ আমাৰ পেহিহঁত আহিছে। সমাজৰ মানুহ মানে কি আমাৰ এটা খেলে। হয়, আমাৰ এটা খেলত তিনিশ ঘৰ, তিনিশ ঘৰ মানৰ ওপৰহে হ'ব চাগে!
বা! বহুত খৰচ হ'ব দেখোন!
বহুত খৰচ, নহয় এতিয়া আমাৰ এইটো বছৰকে আমাৰ কাকা ঢুকুৱা এতিয়া তেইছ-চৌবিছ বছৰমান হ'ল নহয়। গতিকে হেৰি, গোটেই গাওঁখন মাতা নাই ইমান।
অ' অ', নিয়মটো কৰে আৰু।
কি এতিয়া দহজন ভকত মাতিলে ধৰা, ভকত দহজন মাতিলে, মাতি লৈ পেলাই আমাৰ পৰিয়ালটোৰ মানুহখিনি মাতিলে, সেই ওচৰ চুবুৰীয়া থাকে আৰু সেই তেনেকুৱা। অ'। কিন্তু এয়া তোমাৰ অ', কিন্তু প্ৰথম যেতিয়া ধৰা বছৰেকীয়া-চচৰেকীয়া পাতি তিব বা মানুহ ঢুকুৱা সময়ত, তেতিয়া কিন্তু গাঁৱৰ মানুহ চব মাতিব লাগিব।
ভাল টকা এটা খৰচ হয় তেতিয়া। অ' অ' ইমান যদি মানুহ তিনিশ-চাৰিশ, হয়নে নহয়?
উম বহুত মাতিব, আৰু ঘৰখনৰ তুমি এটা-এটা মাতিব নোৱাৰা নহয়। চবকে কৈ থৈ আহিব লাগিব। উম, উম, সেইটোয়ে। আমাৰ সেই বছৰেকীয়া সমা-সকামত আৰু মানুহ ঢুকালে
অ', মানে ভালকে এটা মোটা টোপোলা লাগেই আৰু।
লাগে, লাগে।
উম হেৰিয়া তেতিয়াতো সকলোৱে ভাত নাখায় জলপানৰ ব্যৱস্থা কৰিব লাগে
অ জলপান কৰিবলৈ মিঠাই দৈ আজিয়ে হৈছে আকৌ তেনেকুৱা আজি এতিয়া সৰুকে সৰুকে পাতিছে যদিও কিমান খিনি গৈছে
সেইটোৱে টো
দে আহ তোমাৰ আমাৰ নিৰামিষ নচলে যে
অ অ আমিষহে চলে আমিষত এনেও যায় এ আজি মাছ মাছে দিছে আৰু উম্ অ অ
প্ৰসাদ চসাদ থাকে আমাৰ প্ৰসাদটো আকৌ ইয়াৰ প্ৰসাদটো খাই ভাল লাগে
অ
কিবা নাৰিকল সৰহকে ৰুকি পেলাই দিলে যে বুট মগু দিয়ে নহয় নিদিয়ে নিয়ে সৰু বুটটো দিয়ে বুত নাৰিকল অ বুট মগু তোমাৰ নাৰিকল মানে সৰহকে দিয়ে চব তাতে নিদিয়ে আৰু এতিয়া কিনা নাৰিকল যেতিয়া কিন্তু আমাৰ ঘৰত এ সৰহ কে দিয়ে মানে নাৰিকলটো কিনা হলেও মানে সৰহকে দিয়ে তেতিয়াহে প্ৰসাদ কেইটা ভাল লাগে অ সেইকাৰণে তেনেকে দিয়ে অ সেইটো প্ৰসাদৰ নাৰিকলে বেছি থাকে আমাৰ
অ
এ দিনতীয়া কে অহা হৈ লৈ যাব পাৰিলো হয় এতিয়া আৰু
অ দূৰৰ উম গুন্ধাই যাব বহুত গৰম দিছে উম শুক শুকান নাৰিকল এটা মোৰো আছে মই লাৰু বনাম বুলিয়ে সময় সুবিধা পালে বোলো বনাব লাগিব।
অ।
চুজি লাৰু নাৰিকল মিলাই পেলাই-
উম।
বনাব লাগিব। বনাব লাগিব বোলো নাৰিকলটো নহলে বেয়া হৈ যাবগৈ যে-
লাডু চাডুলে নাথাকে আৰু সুদায় খাওঁতেই যায় থাকিলেও- মোৰ লাডু চাডুলৈ নাথাকে থাকিলে বোলো সুদায়ে খাওঁতেই যায়।
অ তুমি আৰু সেনেকে খাই ভাল পোৱা আকৌ।
উম সেইটো কাৰণে।
চিপিত কে হেৰি ৰেপিটোহে ভাল- উৱাহ কামৰি কামৰি খাই। দিয়া নহলে ন অ এই অলপ ঘৰতো জাৰি দিও হ'ব দিয়া। উম উম অ।